অ'! অ'! শুনিছোঁ। কি কৰি আছা?
এ, আছোঁ ৰ'বা। আমাৰ ওচৰৰ মানে, ল'ৰা এটাই গুটখা খাই খাই মানে, কিবা অসুবিধা পাইছে, কিবা গাটো মানে বেয়া আৰু।
অ'!
তাকে, সকলোৱে বহি সেই য়া কথা পাতি আছিলোঁ।
অ'! কি বা হৈছে গাটো বেয়া যে?
এই মানে আজিকালি, অ'! মানে, কি মুখৰ কিবা ওলাইছে, ঘা নিচিনা ওলাই পেলায়, তোমাৰ কিবা কিবি হৈছে আৰু। ভিতৰৰ পেটৰো কিবা অসুবিধা হৈছে, মুখৰ চাল তাল যোৱা নিচিনা শুকোৱা নাই দেখোন।
ভাল নহয়গে?
ভাল নহয়। এতিয়া, চোৱাচোন এই গোটখা টো মানে খাই, খাই আজিকালি, ল'ৰাবোৰ মানে, হেৰি হৈ গৈছে। ঘুনীয়া হৈ গৈছেগে তোমাৰ। উম! তাকে কি বস্তু এটা ওলাল আগতেটো নাছিলেই সেইবোৰ।
সেয়া, এতিয়া ওলালে কোনেও তোক বুজি ন নাপায় ন'?
নেপায় আৰু খাই খাই মানে, কি হৈছে, অভ্যাস হৈ গৈছে যে। নোখোৱাকে তোমাৰ থাকিব নোৱাৰা হ'ল।
সেইটোৱে, মানুহ কিন্তু এই বেছি গোট খা খালে, তোমাৰ মুখৰ কেঞ্চাৰ বা খাদ্য নলী কেঞ্চাৰ হয় কিন্তু মানুহৰ। উম! কাৰণ, তেনেকুৱাও হ'ব পাৰে।
এতিয়া নতুন প্ৰজন্মটো চোৱাচোন গোটেই ল'ৰাবোৰ মানে, সেইবোৰ খাই খাই। অ'! গুটখা প্ৰেমী গোটেইবোৰ, য'তেই নহওঁক, য'তেই নোযোৱা তুমি দেখিবাই।
এতিয়া মানে, কি ভাবে নিজকে যে, এইটো খালেহে ফেচ বুলি মানে ভাবে, বোলে ভাল দেখে বুলি ভাবি থাকে! তেনেকুৱা কথা হৈ গৈছে আৰু উম, হয় কিন্তু।
এইটোত কোনো হেৰি নাই আৰু ডাঙৰ সৰু বুলিবলে নাই। য'তে, ত'তে, যা, তাৰ আগতে খায়।
খায় অ'! আজিকালি এনেও, আজিকালি ল'ৰা ছোৱালীয়ে গোটখা বুলিয়ে নহয় চব বস্তু ডাঙৰ সৰু নিবিচাৰেতো অ'! আগৰ, আগৰ মানুহে চিগাৰেট এটা খালে বা চাধা অকন খালে ডাঙৰক চাই লয়, সৰুক চাই লয় বা সৰু সবিলাককো চাই লয়। কিন্তু, আজিকালি ল'ৰাই নহ'ব তুমি আছা, নাই চিগাৰেট
আৰু পেকেটটো খালেহে তেওঁলোকৰ মানে এটা হেৰি থকা যেন সন্মান যেন আছে পেকেটটো খালেহে তেনেকুৱা এটা হৈ গৈছে আৰু
উম হয় দিয়া।
এতিয়া চোৱাচোন কিমান কি অসুবিধা হৈছে মানুহ মানে ল'ৰাবোৰে লাহে লাহে মুখখন মেলিবও নোৱাৰা হৈ যায় কিছুমানে মানে এনেকুৱা এটা সমস্যা তাৰ হৈ বেছি ভালকে মুখখন মেলিব নোৱাৰে ৱাৰে মানে পেকেট খাওঁতে খাওঁতে খাওঁতে খাওঁতে তোমাৰ অহ দাতঁ সৰি যায় মুখ
দাতঁ সৰি যায়, সেইদিনাখনত পতকাস্ত এটা দেখিছা পতকাস্ত এটা দেখিছা যে মানুহ এজনে যে কৈছে আমি মুখত চাৰিটা আঙুলি ভৰাব লাগে যে দীঘলকৈ অ যদি চাৰিটা নহলে এটলিষ্ট তিনটাটো ভৰাব লাগে যদি সেইটো ভৰাব নোৱাৰে তেতিয়াহ'লে গম পাই যে আপোনমাৰ মুখত মানে কোনো মুখ মুখ ভাল হৈ থকা নাই আৰু সেইখন মানে ডাঙৰ বেমাৰ হ'বলৈ গৈ আছে মানে আৰু
কিছুমান চিন মানে তোমাৰ সেইবোৰৰ পৰা গম পোৱা যায় আৰু।
অ হয়।
যে কিমান সুস্থ হৈ আছা নাই কিন্তু সেইটোতো বহুত এটা বেয়া বস্তু ন।
অ বহুত বেয়া বস্তু, সেইটো বস্তু।
উ
এতিয়া সেইটো বস্তুৱে যদি কেনেবাকে কেনেবাকে যদি ল'ৰাটো সঁচাকে যদি বেলেগ বেমাৰ এটা হৈছে।
হয় ধংস আৰু ঘৰখনন তোমাৰ চ সেই মানুহে মুখ বাচিব নোৱাৰা ফলতে ন এ বহুতে যিবোৰ যি টি মানে মানুহে পেকেটিং বস্তুবোৰ খাই পেকেটত থকা বস্তুবোৰ
কিবা খোৱাই আৰুএতিয়া মানে যুগৰ লগত মানুহ মই মানে গোটেই জীৱন শৈলীটো বেলেগ হৈ গৈছে
অ অ বেয়া বেয়া অ ভাল বস্তু তেনেকে মানে তোমাৰ হয় খোৱা বোৱাতো কমিছে দিয়া এতিয়া। কেনেকুৱা কি পেকেট ওলাই তোমাৰ চব ল'ৰা ছোৱালী বোৰেও খাবলৈ লয় আজিকালি দোকানতো চাবাচোন
অ সেইটোয়ে চিপছৰ ভিতৰতো অ চিপছৰ ভিতৰত তোমাৰ সেইদিনাখন দেখিছোঁ ছোৱালীজনী খাইছে সৰু ছোৱালীজনী চিপছৰ ভিতৰত কিবা মেকাপৰ বস্তু বস্তু ওলাই তোমাৰ চিপছৰ ভিতৰত আঙঠি ওলাইছে ৰিবান ওলাইছে তুমি এতিয়া সেইবিলাক দিলে আকৌ ছোৱালী মানুহ বিলাক ভাল পায় ন, আকৌ এটা খাবলৈ বিচাৰে বস্তু। বস্তুটোৰ কাৰণে তেনে
মানে লোভ দেখাই ল'ৰা ছোৱালীবোৰক হয়নে কিমান সেই পেকেটৰ বস্তু বস্তু বোৰ তোমাৰ চিপছ চানা এইবোৰ ধৰা চকলেটৰ পৰা আদি কৰি সেই ল'ৰা ছোৱালীবোৰে খাই খাই খাই খাই এতিয়া চব ল'ৰা ছোৱালী বেমাৰত পৰিছে।
সেইটো এতিয়া মানে ল'ৰা ছোৱালী এনেকুৱা কৰে মাক বাপেকেও দিয়ে, আৰু ল'ৰা ছোৱালীও এনেকুৱা জিদ কৰে যে কেতিয়াবা নিদিলেও নহয় কিন্তু পেকেজিং বস্তু বিলাকে কিমান ক্ষতি কৰে, উম হয় আকৌ।
অভিভাৱক সকলো হেৰি হব হ'ল আৰু
সাৱধান হ'ব হ'ল আৰু ক উম। সাৱধান হৈছে বাৰু অলপ আগৰ আগৰ হিচাপত বহুত মাক বাপেক সাৱধান হৈছে মাজতে দেখিছো চিপছ খালে মানুহে ভাল বুলি ভাবে আজিকালি কিন্তু খুব মাক বাপেকে কয় দেই চিপছ খাব নালাগে কিন্তু। আজিকালি নিদিয়ে উম এতিয়া নিদিয়া হৈছে মানুহ মানে সজাগ হৈছে মোবাইলত দেখি থাকে ন আজিকালি ডক্তৰ বিলাকেও কৈ থাকে যে এইবিলাক খাব নালাগে বুলি বহুত ক্ষতিকাৰক
হয় হয় পেকেট বস্তু পোৰা ল'ৰা ছোৱালীক আঁতৰাই ৰাখিছে।
আঁতৰাই ৰাখিব লাগে, পেকেট ময়দা হওঁক, জাংক ফুড হওঁক,
এই গোট খাটোৰ ক্ষেত্ৰতো মানে মাক বাপেকে আজিকালি লৰা ছোৱালী ন সবেই খাব লৈছে। মাক বাপেকে মানে সেইটো দেখিলে আঁতৰাব লাগে।
আঁতৰাব লাগে। আৰু কি জানা মানে তাতকেও ডাঙৰ কথা মাক বাপেকে বা আঁতৰাব কিন্তু বাহিৰত গৈতো খাব খাব ন, তাতকে দোকানত বন্ধ কৰি দিব লাগে। এতিয়া যেনেকে বিহাৰত তোমাৰ টো বন্ধ কৰি দিয়া নাই জানো, তেনেকে যদি গুটকাটো ইয়াতো বন্ধ কৰি দিয়ে তেতিয়াতো বন্ধ কৰি দিলে খাব কথাটো তেনেকুৱা, এতিয়া ঘৰত খাব নিদিলেও বাহিৰত গৈ খাই দিব
হয় হয় অ খুৰী বহি আছে।
খোৱা মানুহ ক'লেওতো নহ'ব ন।
সেইয়াই আমাৰো আলহী আহিছে।
অহ
তেওঁলোকলেও চাহ তাহ অকন বনাও কৰো।
আহ ঘৰৰ আলহী নে কৰ'বাৰ দূৰৰ
হয় মানে দূৰৰ অলপ
আহ
সেৰি আজি বনোৱা কা কি হ'ল।
আজি বনালো কি মাছ আনিছিলে মানে। বিলাহী আলু দি পেলাই বনালো তেনেকেই সাধাৰণ ভাৱে খালো আৰু।
হয় হয়।
আমাৰ এতিয়া ওচৰৰ ল'ৰা ত এতিয়া গোট খাই খাই খাই তোমাৰ একো আহাৰ খাব নোৱাৰা হৈ গৈছে। তোমাৰ খাদ্য নলীডাল সৰু হৈ গৈছেগে। গোটা বস্তু খাব নোৱাৰে উম তেনেকুৱা কথা নিগিলি আৰু কি জানা এইটো একেৰাহে বস্তুটো চুবাই থাকে ন সেই চুবাই থকা মুখখন বন্ধ কৰি চোবাই থাকোতে থাকোতে মানে মুখখন সেই এতিয়া মেলিব নোৱৰা হৈ যায়গে। কণ্টিনিও
থাকে যে সেইটোৱে ইমান ভিতৰ পেটত গৈ তোমাৰ ভাবাচা সেই বস্তুটোৱে কিমান অপকাৰ কৰিব। ভোক নলগা কৰি দিয়ে নহয়
উম মই দেখিছো নিউজত এদিন কিবা এনেকে লোহাৰৰ যে চিৰিজ যে কোনোবাই গোট খা খাই পিক পেলাই থাকোতে থাকোতে চিৰিটো জেগা খিনি মানে ভাঙি গ'লগৈ
ভাঙি গৈছে কয় গৈছেগে। ভাবাচোন এতিয়া আমাৰ পেটটোত পেটটোত এতিয়া সেই বস্তুতে কিমান অপকাৰ কৰিছে।
লোহাৰে যদি তেনেকুৱা হৈ গৈছে আমাৰ পেটৰ কিমান অপকাৰ কৰিব।
স
কথাটো সেইবিলাক এতিয়া কিনো কবা বেচাই বেছি, আছে বা চৰকাৰে তাক কি কব চবোৰে নিজৰ নিজৰ সুবিধা অনুসৰি হয় হয় নে নহয়।
উ
বন্ধ কৰি দিলেও অসুবিধা হ'ব হেল্ল' হেল্ল' হেল্ল' হেল্ল'